উম ক এ আছো এনে ক
আহ বাকী খবৰ খাতি।
অ খবৰ খাতি ভালেই তোৰ
মোৰ ভালেই বাৰু। এই কামত গৈছ নাই?
কামত গৈ আছো গৈ আছো। তই?
মই এয়া কামৰ পৰা আহিছো। তই কি কামত কৰি আছ এতিয়া বৰ্তমান?
মইতো বৰ্তমান হেৰিতে গৈ আছো, টো দোকান এখনতে গৈ আছো।
দোকান?
অ। তই?
অ ঘৰৰ ওচৰতে নে? হেল্ল', ঘৰ ওচতে?
অ ঘৰৰ ওচৰতে কৈছা নেকি তই?
তোৰ ইয়াত কাম কি মানে?
গ
গেলামাল?
ন
তাত কাম কি কৰ?
মই তাত কাম সেয়া কৰো এনে আৰু। হেল্ল', তাৰ কাৰণে
উ মোৰ তেনেকুৱাই আৰু এই, দোকানতে আছো আৰু।
এ ব্যৱসায় ভালে চলি আছে ন? অহ অ আছে আছে। তোৰ?
হেল্ল',
হেল্ল',
হেল্ল', ঘৰত থি ঘৰত ঠিকেই আছে?
অ আছে আছে অ। বাকী হেৰি তোৰ দৰমহা পাতি কেনেকুৱা, দৰমহা পাতি কেনেকুৱা?
দৰমহা পাতি মোৰ এতিয়া আঠ হাজাৰ মান।
আঠ হাজাৰ নেকি?
তোৰ কিমান দিয়ে?
মোৰ তোৰ দহ দহ এঘাৰ মান দিয়ে।
হেল্ল',
দশ এঘাৰ মান দিয়ে মোৰ।
অ ঠিকে আছে। গেলমালত কিমান দিব আৰু ন?
অ সেই ঠিকে আছো বাৰু।
উম উম কটোবোৰ যোৱা নাই?
বাকী এতিয়া, নাই নাই দোকানৰপৰা আহি পাইছোহে।
অ অ মই তোক কিমান দিব আছিলো পইচা? এই তু তোৰপৰা যে মই ধাৰলৈ লৈছিলো যে, মাজতে যে মনত আছে?
অহ পাঁচশ অষ্টাশী টকা দিব আছে।
কিমান টকা?
পাঁচশ অষ্টাশী টকা।
অ, এ মই দৰমহাটো পালে দি দিম ন?
দৰমহা পালে দি দিবি অ। ইমান মোৰ প্ৰয়োজন হোৱা নাই বাৰু এতিয়া। প্ৰয়োজন হল - তোৰপৰা লৈ ল'ম মই। উম। বাকী ঘৰত ঘৰ কেনেকুৱা কেনে কেনেকুৱা ভালে নহয়?
ঘৰত ঠিকেই।
উম।
বাকি কিবা খালি নাই?
নাই নাই এতিয়া খোৱা নাই মায়ে চাহ বনাব গৈছে চাহ খাম আৰু। চাহ তাহ খাঁ অকমান পহিম বোলো
পঢ়িবি
উম উম।
কিহৰ ওপৰত পঢ়ি আছ তই এতিয়া।
মই এতিয়া জিঅ'গ্ৰাফীটো ভূগোলৰ ভূগোল আৰু। ভূগোলৰ ওপৰতে পঢ়ি আছোঁ এতিয়া। ভূগোল সাধাৰণ বিজ্ঞান গণিত এইবিলাক পঢ়ি আছোঁ
উ মই তইতে পঢ়িছ মানে এইটো এ কিহৰ ওপৰত কিহৰ কাৰণে মানে।
কিহৰ কাৰণে মানে এইবিলাক তোৰ পুলিচৰ পুলিচৰ কাৰণে অসম পুলিচৰ কাৰণে যাতে অসম কাম আৰু কাৰণে এইবিলাকৰ কাৰণে পঢ়িছোঁ আৰু
আহ
তই তই পঢ়াই বিলাক দিয়া নাই নেকি তই সেই তাৰ কাৰণে আবেদন কৰা আবেদন কৰা নেকি
কৰিছো কৰিছো এ তাৰ কাৰ ময়ো লাগি আছো
উম।
কষ্ট হয় ন সেই দিনটো ভাগৰ যুগৰ আহি পেলাই অক। অলপমান জিৰণি অলপমান জিৰণি লব লাগে।
উম জিৰণিতটো ল'ব লাগিব বাৰু সেইটো নলেো নহ'ব
আহ গা ধুলো গা ধুই পেলাই ঠাণ্ডা পানী অকণ খাই পেলাই এতিয়া অলপ বিচনাত জিৰণি লৈ আচো আহ খোৱা নাই অলপ পিছতহে খাম। বনাইে খাব লাগিব। জানা মই এতিয়া অকলশৰীয়া আৰু
উম স উম।
সোনকালে চাকৰিটা পালে ভালে আছিলে। মোৰ ঘৰৰ পৰা তিনি কিলোমিটাৰ।
হেল্ল',